মাত।
আহ শুনিছো দিয়া। কি কৰিছা?
মই ভাত খালো জলিয়ে খাই দিলো ভাত তাৰ পিছত ভাত খাই পেলাই এতিয়া এই চেনৰ তলতে এনে বহি আছো।
অ' অ' অ' ভালেই বাৰু বহুত গৰম পৰিছে। আজি ন
ই বহুত গৰম আজি
উম বহুত গৰম ময়ও বহুত গৰম পাইছো একদম অশান্তি লাগিছে
উম গৰম। মই আজি মূৰ ধূইছিলো কিন্তু তেনেকে মানে খোপা বান্ধি ৰাখি থৈছো জানে চুলি খিনি খোপা পাপ পানী মানে বেয়া হৈ যায়গে
অ অ সেইটোয়ে ময়ো খোপা বান্ধি ৰাখি থৈছো আজি গৰম যে। মই মূ ধুইছিলোঁ
অ তেলো লগোৱা নাই মই আজি।
অ' লগাই ল'বা লগাই ল'বা বাত গৰম ইমান কেনেকে লগাবা ইমান গৰমত? আজি আজি বৃহস্পতিবাৰ।
অ'আজি বৃহস্পতিবাৰ হৈছেহে আকৌ ন বৃহস্পতিবাৰ মোৰ সেনেকে বুলি কয় ধূয়ে পালো
আমাৰ ছোৱালী মানুহে ধোব নাপায় বুলি কয় বাৰু হে এই আজি বহুত ভাগৰ লাগিছে।
মোৰ আজি শুক্ৰবাৰ শুক্ৰবাৰ নিচিনা লাগি আছে গ
অ' অ' নহয় নহয় হয় হয় কেতিয়াবা মানে সেনেকুৱা হৈ যায়। মোৰো ভালকে যদি মানে বিজি থকা যায় ন। টাইম বা মোবাইলটো বেছি। বেছি চাই থকা নাযায় তেতিয়া মানে গমেই নাপাও কোনফালে টাইম যায় কোনফালে বাৰ যায়।
অ সচাকে এইকেইদিন যে আৰু একো। কলেজ স্কুল একো যদি যোৱা নহয় নহয়। দিন বাৰ চব পাহৰি য
চব পাহৰা যায় চব পাহৰা যা মোৰ আজি বহুত ভাগৰ লাগিছে একেবে জানা
অ' তুমি ওলাইও গ'লা যে।
অ' ওলাই গ'লো। গাঁৱত গ'লো ভন্টিৰ লগত অকমান আমি কি কৰিলো জানা। আ যে ধুনীয়াকে গৈছো আৰু গৈ পিনে মানে গাঁৱত ধুনীয়াকে হেৰি আছে দোকান আছে খুৰা এজনৰ তেওঁ মানে মিছল বোৰ বহুত ধুনীয়া বনাই তাৰপিছত তেওঁৰ পৰা আমি মিছল বুট ললো মিছল বুট লৈ পিনে এটা ঠাণ্ডা ললো ঠাণ্ডা লৈ পিনে আমি আৰু অলপ বিল আছিল মানে বিলখন বেয়া হৈ গ'ল বাৰু এতিয়া মানে পুৰা মেটেকা আহি গ'লগে। তাৰ পিছত তাত বিলৰ পাৰত বহিছো একেবাৰে সেই হেৰি কি কয় মিছল বোট খাইছো। তাৰপিছত ঠাণ্ডা খাই খাই অ' পদুম ফুলো বৰ ধুনীয়া আক ধুনীয়াকে ফুলিও আছিলে মানে এইটো বহুত হেৰিত হয় দূৰত হয়।
অ দূৰত হয় ন এনে আমাৰো গাঁৱলে গ'লে মানে তেনেকে এতিয়াতো। পথাৰত খেতি কৰি আছে ভূঁই ৰুই আছে বাৰু।
উম উম, সেইটোৱে পদুম ফুল খাই পাইছানে তুমি এই পদুম ফুলৰ যে কলি এট
অ খাইছো কিন্তু মাখনা টোয়ে হয় সেই গু
নহয়, নহয়, নহয় মাখনা নহয় মই ময়ো ভাবিছিলো মাখনাটোয়ে- পদুম ফুলটোৱে নেকি নহয়, মাখনা বেলেগ আৰু পদুম ফুলটোও বেলেগ।
মই মাখনাটোৱে পদুম ফুলৰ গুটিটোৰ পৰাই হেৰি কৰে বুলি ভাবিছো।
নাই নাই ময়ো ভাবিছিলো এই কেইদিনমানানৰ আগতে মই ভালকে মানে চাইছো- আমাৰ পদুম ফুলটো যে এনেকে সকল এটাত থাকে চাবাচোন সেউজীয়া টাইপ।
অ সেউজীয়া এই তাৰ ভিতৰত গুটি গুটিকে সোমাই থাকে অ দেখিছো মই বস্তুতটো কিন্তু খাইছো- চোৱা নাই সোৱাদটো কেনেকুৱা গম নাপাও, এনে মাখনাটো খাইছো বাৰু মা মাখনাটো নিচিনা হয় বুলি ভাবিছিলোঁ-
মই মাখনাটো মানে এইটোও খাইছো মানে কেঁচাটো খোৱা নাই যোনটো- আমি বজাৰত পাওঁ পেকেটিংটো যে। হা সেইটো খাইছো যোনটো মানে ফুটোৱাটো যে-
অ বুজিছো।
খাইছো, তাৰ পিছত তুমি পদুম ফুলৰ চকলটো খোৱা যদি ই কোনটো খাবা জানা? যোনটো অলপ
মই আমাৰ এডোখৰত নায়ে তেনেকে আকৌ।
আমাৰ ইয়াত বহুত ওলাই আছে এইকেইদিন। সেইদিনাখন মই সুধিলো হা, বিক্ৰী কৰিছে মই সুধিছো মই বোলো হেৰি কিমান কে লৈছে কেনেকে তাৰ পিছত চাইছো যে চকল কেইটা ডাঙৰ মানে- মানে বুঢ়া হৈছে- দামবোৰ বেছি নহয়, চাৰি- পাঁচটাত পঞ্চাশ টকা এনেকে কৈছে আৰু।
তুমি খাইছানে?
মই খাইছিলো আগতে সৰু- এ মোৰ ককা এজন আছিলে, উম উম সোৱাদ আছে। সোৱাদ আছে, মইতো সোৱাদ পাওঁ বেলেগৰ নাজানো মানে সেইটোৱে উম বাদামৰ নিচিনা বুলি ক'ব পাৰা কিন্তু মানে সেইটো তেলেতিয়া বস্তুটো নহয় আৰু বাদামৰ যোনটো খাই দিয়াৰ পিছত তেল -তেল -তেল লাগে ন সেইটো নহয় আৰু। মানে এইটো খালে কোনটো খাবা জানা যোনটো কুমলীয়া হৈ- থাকে সেইটো খাবা, চেচু চু কেনেকুৱা বাৰু বস্তু
আমাৰ এফালে চেচু বুলি কয় প পথাৰত মানে যিটো মাটি পথাৰৰ মাটিত থাকে মানে। সৰু সৰু গুটি গুটি নিচিনাকে-
অ মই নাই দেই চেচু নামটোও শুনা না নাই মই আজি প্ৰথমবাৰ শুনিছো উম অ কিন্তু এইটো নে খেলুৱৈ বুলি কোৱাটো নেকি? কলা- কলা হয় যে গুটি -গুটি যে মাটিৰ তলত থাকে যে।
অ মাটিৰ তলত থাকে কেতিয়াবা খান্দিলেও পোৱা যায় যে খাই যে সেই বস্তুটো।
অ সেইটো কিন্তু পথাৰৰ মানে পানীত পায়, পানীৰ তলত বোকাত থাকে মানে সেইটো।
বোকাত নহয় এনেকে, হেলুৱৈ বুলি আমি কোনটো কই পিছল পিছল গ্ৰীণ‌ ‌কালাৰ খিনি‌ হেলো শেলুৱৈ বুলি
নহয় নহয় নহয় এইটো শিল শেলুক খেলুক নে কিবা এনেকে কয় নেকি সেইটো।
নাই এইটো বস্তু হয়টো তুমি চিনি নাপাবও পাৰা
চেচু, এক ছেকেণ্ড এইটো অলপ হেৰি নেক উম ৰঙা টাইপৰ নেকি অলপ শিং থাকে নেকি বাৰু বস্তুটো?
এ একেবাৰে সৰু সৰু গুটি।
অঁ নাজানো নহলে মই নাজানো।
ইমানো সৰু নহয় মানে, এই কচুটোৰ নিচিনা দেখিবলৈ এ কিন্তু একেবাৰে সৰু আৰু।
অঁ অঁ সেইটো কথা মই নাজানো নাজানো দেই গম নাপাও।
অ সেইটো খাবলে অলপ নাৰিকলৰ সোৱাদতটো পনীয়া পনীয়া নিচিনা লাগে। হয় বেলেগে চিনি পাব পাৰে যাৰ মানে গাঁৱত ঘৰ ধৰা
উম উম উম মানে মোৰ গাঁৱৰ গাঁও মই বহুত সৰুতে এৰিলো। মানে মই ক্লাছ হেৰি থ্ৰী তোৰ পৰা তোৰ নে ফাৰ্ষ্টতে এৰিলো মানে মই গাও।
অঁ মই গাঁৱত নাথাকোঁ যদিও মানে গাঁৱৰ পৰিৱেশটো প্ৰায় পাইছোঁ আৰু বহুতখিনি বস্তু চিনিও পাওঁ তেনেকে। যে তাঁতশালৰো তাঁত শালো দেখিছো মানে, ঢেঁকী সকলো খিনি পাইছো তাঁশালত বোৱাও পাইছো। কটাও দেখিছো।
মোৰ মাও তাঁত শাল আছে বুৱে মোৰ মাও, আমাৰ ইয়াতে মানে চাইডত ঘৰ ঘৰৰ চাইডত মানে এখন তাঁতশাল বনাই লৈছে। ধুনীয়াকে মায়ে তাত। চাদৰ মেখেলা এইবিলাক গামোচা ৰুমাল এনেকে বৈ থাকে আৰু।
আমাৰ ঘৰত বাৰু তাঁতশাল এনেকে মায়ে মাৰ ভাগৰ নাই, কিন্তু এনাইৰ ঘৰৰ মানে আমি এ ফলে এনাই বুলি কওঁ আইতাহঁতৰ ঘৰ মামাহঁতৰ ঘৰ তাত মানে মামীয়ে বয়। সেয়াও দেখিছো আৰু ওচৰৰতো আগতে সৰু ওচৰৰ ঘৰত মানে বা এজনী। প্ৰায় দেখিছো বোৱা কটা কৰা। ঢেঁকীও পাইছো। সৰুতে কেবা বাৰু আজি আজিকালিহে মিক্সিত মানুহে পিঠা খুন্দে বা উৰালত খুন্দে খুন্দে।
আমাৰ ওচৰত আছে আমি যদি টাউনত থাকো তথাপ - ও মানে আমাৰ এইখিনি মানে গাঁৱৰ যোনখিনি লাগতিয়াল বস্তু সেইখিনি মানে গোটেইখিনি আমি মানে আমাৰ ওচৰত আছে মানে বা মোৰ মামাৰ ঘৰত গ'লেও মই পাওঁ সেইখিনি।
অঁ আমাৰ এতিয়া নাই বাৰু মই এনে দেখিছোহে আগতে সৰুতে। থাকিলেও আজিকালি ব্যৱহাৰ নকৰে যে ঢেৰ
নকৰে নকৰে নকৰে, উম মিক্সিতে কৰে। কিন্তু ঢেঁকীৰ যোনটো সোৱাদ ন মিক্সিৰ সেইটো সোৱাদ
অঁ মিক্সিত কেতিয়াবা নুঠে আকৌ। পিঠাটো। ঢেঁকীৰ খিনি আৰু মিক্স চল অ। অঁ অকমান কিবা এটা আজিকালি উঠেচোন আমাৰ মায়ে উঠাই প্ৰায়ে পিঠা উঠে এনেক
উঠেই নেকি? অ-অ জানো? আমাৰ মানে কিবা এতিয়ালৈকে ঢেঁকীতে খুন্দে মানে। এক খোপা খোপা খুন্দি লব। আমাৰ মায়ে পিঠাগুই, আমাৰ মায়ে মানে পিঠা বনাই বহুত ভাল পায়। ত মায়ে মানে জাষ্ট এটাই কয় মানে মামীহঁতক যে মোক পিঠাগুই খিনি খুন্দি দিবি। বাকী বনোৱা দায়িত্ব মোৰ। মানে বিহু, বিহু হলে, উম।
পিঠা বনায়, নাৰিকল পিঠা বনায়, ঘিলা পিঠাও হক
ঘি সকলো বনাই লা-লাৰু বনাই চব বনাই, নিম কিও বনাই মোৰ মায়ে কেতিয়াবা।
অ আমাৰ মাও জানে।
উম, বনাব লাগে দিয়াচোন। বছেকৰ যদি বিহুত সেইখিনি থাকে ন
অ, ভাল লাগে।
মানুহ এটা আহিব বছেৰেকৰ বিহুত।
মই সেই তিল পিঠাটো আজিলৈকে বনাই চোৱা নাই, মানে মোক অকণমান নুঠিব নুঠিব নিচিনা লাগে, ভয় লাগে।
ভয় লাগে ন? মোৰ ডাকে মানে এইটো পোৰে। মই বনাইছোঁ। কিন্তু মানে হাতখন পুৰি যায়। তহ মায়ে মোক শিকায় আৰু এনেকে কৰিব লাগে কিন্তু, তথাপিও মানে মোৰ নাহেগৈ। তথাপি তথাপিও আজিকালি অলপ আহিছেগে আৰু। পাৰো। কিন্তু মানে মোৰ মাঁ নিচিনা মই ভালকে বনা
অ আমা মাও ভালকে বনায়। মই কিন্তু এ এনেকে কৰাইও চোৱা নাই মানে মায়ে ঐ ভাগি যাব নালাগে মই বনাইছো এনেকে কয় যে, থাকি যোৱাই হয়। নিজে চেষ্টা কেতিয়াও কৰাই নাই।
কৰিবা, কৰিবা। কৰিলে ভাল লাগে। অ, মই মই তিলৰ পিঠাটো খাই ভাল নাপাওঁ, মই নাৰিক
অ নাৰিকলৰটো ভাল লাগে। খাওঁ বাৰু। বৰ বিশেষো ইমান নে খাওঁ, দুই এখন খাওঁ আৰু বিহু বুলি। অত্যাধিক খালে আকৌ পেটৰ বেমাৰ কৰিব ন বৰা চাউলৰ।
বৰপিঠা বুলি, নাই-নাই। ভাপৰ সেইটো ভাপৰ পিঠা বুলি কয়। নহয় বৰ পিঠাটো তোমাৰ পিঠা গুৰি লবা পিঠাগুৰিত অকমান এ মিঠৈ দিবা, মিঠৈ দি পিনে গোটেইটো অ মিক্স কৰি ল'বা। মানে বাটাৰ টাইপৰ বনাই ল'বা ধুনীয়াকে। তাৰপিছত তেলত অলপ-অলপকে মানে এটা এ
অ আমি এইটো তেল পিঠা বুলিয়ে কওঁ, ঘিলা পিঠা বুলি কওঁ আমি এইফালে।
নহয়, নহয়। ঘিলা পিঠাটো বেলেগ। মানে ঘিলা পিঠাটো কি হয় তুমি নৰ্মেল যোনটো বৰা চাউলৰ পিঠা গুৰি ন? সেইটোত তুমি নিমখ অলপ দি পিনে পানী অলপ দি পিনে ধুনীয়াকৈ আটা তেনেকে মাৰে যে লাৰু কেইটা যে অ সেনেকে, হা। বা কিছুমান মিঠৈ দি দিয়ে। তহ সেনেকে বনোৱাটো হৈছে ঘিলা পিঠা আৰু এটা আছে বৰ পিঠা বুলি। সেইটো সেনেকে মানে এইটো মালপোৱা টাইপ ৰ হয়। কিন্তু মালপোৱা নি নিচিনা মানে কোমল নহয়। এইটো মানে এইটোতো দিয়ে বেকিং পাউদাৰ বেকিং চ'দা ইয়াতো দিব। কিন্তু মানে সেই কোমলটো নহয় মানে। এইটো অকনমান ডাঠ হয়। অ দেখাত তুমি ঠেকুৱা টাইপৰ ক'ব পাৰা। কিন্তু গোল হয় মালপোৱা টাইপৰ। সোৱাদ বেলেগ, সোৱাদ বেলেগ। মিঠৈ দিয়া যায় যে সোৱাদটো বেলেগ হৈ যায়গে আৰু ঘিলা পি ঠা আৰু ইয়াৰ মানে পাৰ্থক্য আহি যায়গে খোৱাত।
অ কিছুমানে তেল পিঠা বুলিও কয়, ঘিলা পিঠা বুলিও কয়।
উম তেল পিঠা আমাৰ ইফালে তেল পিঠা বুলি কয়, তোমালোকৰ ইফালে চাগে ঘিলা পিঠা কয়। উম, উম। সিফালে এনেও মানে
অহ কি কৈছিলা?
নহয় সিফালে ন নাম বিলাক অলপ বেলেগকে কয় নহয় তোমালোকৰ?
আমাৰ এইফালে অলপ বেলেগ হয় ভাষাবোৰ মানে, নাম নাম বোৰ বেলেগ বেলেগ হয় আৰু বস্তুৰ।
নামবোৰ বেলেগ বেলেগ হয় বস্তু লৈ পিনে একো নাই বাৰু ঠিকে আছে ন।
ঠিক আছে দিয়া অ অ।